হেল্ল অ বন্ধু নমস্কাৰ! অ অ।
খেলৰ উপকাৰিতাৰ ওপৰত কথা পাতিব ওলাইছো।
অ হয় হয় ভাল অধ্যায় আৰু উম উম নিশ্চয়।
কোৱাচোনে নাই খেলৰ উপকাৰিতাৰ বিষয়ে
মানে খেলৰ তোমাৰ মই আটাইতকৈ মানে চবতকে ভাল পাওঁ আৰু ক্ৰিকেট খেলটো
হয় ক্ৰিকেট খেল
তোমাৰ মানে উম মানে তোমাৰ বন্ধুবোৰৰ লগত খেলি আৰু ভাল লাগে আৰু তোমাৰ বা তোমাৰ শৰীৰটোও সুস্থ হৈ থাকে বা আৰু তাৰমানে মন তোমাৰ ধৰি লোৱা আমাৰ মনটো বেয়া লাগি থাকিলে আৰু ভাল হয় আৰু
খেল হয় গধূলি টাইমত খেল খেলিব গলে মন চন ভালো লাগে
অ অ উম উম আৰু তোমাৰ আমি পঢ়া শুনা কৰা উম
পৰা বৰ্তমান সময়ত ধৰি লওক খেলটো হেনো আছে খেল কিন্তু প্ৰায় মবাইল মবাইলে আমাৰ খেলবিলাক কাঢ়ি নিছে
অ হয়
বৰ্তমান হয়
উম
তোমাৰ আগতে যেনেদৰে ফুটবল গধূলি সময়ত ফুটবল খেলিবলৈ গৈছিল ল'ৰা ছোৱালীবিলাকে ক্ৰিকেট খেলিছিল ধৰি লোৱা অন্যান্য কিছুমান সৰু সৰু খেলো খেলিছিল বহুতে
হয় হয়
ত' সেইবিলাক খেলৰ বলত আমাৰ পঢ়া শুনাতো মনোযোগ বহিছিল তাৰপিছত তোমাৰ এই স্বাস্থ্যৰ বাবেও ভাল আছিল শৰীৰৰ বাবেও ভাল স্বাস্থ্যৰ প্ৰতিও ভালে আছে খেল ধূলা খেলাৰ ফলত কিন্তু বৰ্তমান সময়ত সেইটো মোবাইলটোৱে চব কাঢ়ি লৈ গ'লে
হয় হয় তোমাৰ আৰু মানে কেনে উম
কোৱাচোন কোৱা
মান মানে তোমাৰ আমি খেল খেলিলে আৰু তোমাৰ আৰ মনটো মানে মনোৰঞ্জন পায় আৰু তোমাৰ শৰীৰটোৱে মানে ধৰা হাড় বা মাংসপেশীৰ তোমাৰ তাৰমানে সুস্থ ভাৱে থাকে আৰু বা শক্তিশালী হয়
উম হয় হয় বৰ্তমান সময়ত ক্ৰিকেটৰ প্ৰাধান্যতাটো বেছি আমাৰ অ
হয় হয়
ক্ৰিকেটে বৰ্তমান সময়ত
ঊম
বিশ্বকাপ হওক বা অন্যান্য খেলৰ লগত মানে অংশগ্ৰহণ কৰিব পাৰে আৰু আমাৰ অসমৰো বহুত যুৱক যুৱতী ক্ৰিকেটতে মানে বহুত নাম কঢ়িয়াই আনি ছে সুনাম কঢ়িয়াই আনিছে
উম উম
তোমাৰ ফুটবলো ফুটবলো মানে ভাল কিন্তু ফুটবলে বৰ্তমান সময়ত ধৰি লওক এই বিশ্বকাপ যে হয় বিশ্বকাপত এতিয়ালৈকে মানে চিট মানে সুযোগ পোৱাই নাই, খেলাৰ বাবে। উম
আৰু তোমাৰ মানে ধৰা আজিকালি যিবিলাক ল'ৰা ছোৱালী আছে চ'ব আজিকালি মোবাইল ফোনতে তোমাৰ ভিডিঅ' গেমত মানে বেছি সময় কটাই আৰু বা বাহিৰত মানে তোমাৰ খেলিবলৈ ওলাই নাহে।
উম উম, চ'ব আজি নতুন প্ৰজন্ম বিলাকেতো খেল খেলা নতুন প্ৰজন্মৰ কাৰণতো খেলবলাক মানে নোহোৱাই হৈ গেছে।
উম উম।
তো সেই তেওঁলোকে মোবাইলতে মোবাইলতে বিভিন্ন ধৰণৰ গেম খেলাই, যেনে ফুটবল ক্ৰিকেটো খেলাই ম ম বাইলতে তাৰপিছত অন্যান্য ধৰি লোৱা
উম উম
ফ্ৰী ফায়াৰ। বহুত কিবা কিবি আৰু গেমছ আছে সেইবিলাকে খেলে। ত' তাৰ ফলত হৈছে আমাৰ মানে গাঁৱত যোনবিলাক খেল হয় খেল সেইবিলাকতে অংশ গ্ৰহণে নকৰা হৈ গৈছে।
হয় তোমাৰ অধিক যদি তাৰমানে ফোন ব্যৱহাৰ তোমাৰ চকুৰো বেমাৰ হয়। বা মনোযোগ বা স্বাস্থ্যৰ ওপৰতো মানে প্ৰভাৱ পেলায় আৰু প্ৰতি দিনে তোমাৰ এক ঘণ্টা অঁ মানে ল'ৰা ছোৱালী সকলক মানে প্ৰতিদিনে এঘণ্টা হ'লেও খেল খেলিব দিব লাগে আৰু মোৰ মতে আৰু তোমাৰ আৰু বিদ্যলয় সমূহতো তোমাৰ বিভিন্ন খেল ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত কৰিব লাগে। বা তোমাৰ ইয়াৰ ফলত মানে ধৰা শিক্ষাৰ্থী সকলে মানে মানে প্ৰভাৱিত বিকাশ পায় আৰু।
হয় হয়। বৰ্তমান সময়ত ত' স্কুল স্কুল বিলাকত খেল ধেমালি হয়ে সৰু সৰু ল'ৰা ছোৱালীক বিদ্যালয় হ'ওক বা হায় হাইস্কুলত হ'ওক। এইবিলাকত খেল ধেমালি উম মানে নূন্যনতম ভাৱে চলিয়ে থাকে, কিন্তু ধৰি লওক কলেজ হ'ওক কলেজ বিলাকতো মানে মানে ধৰি ল'ওক ডেইলি মানে দৈনন্দিন ভাৱে নচ'লে খেল ধেমালি। ধৰি লোৱা তোমাৰ বাৰ্ষিক অধিৱেশন বিলাকতে মানে বিভিন্ন ধৰণৰ খেল ধেমালী খেলা হয় আৰু আজিকালি আজিকালি ল'ৰা ছোৱালী যিহেতু বেছি পৰিশ্ৰমী নহয় ত' তেওঁলোকে বিভিন্ন ধৰণৰ মানে অংশগ্ৰহণ ল'ব পাৰে যেনেকে দবা খেল, কেৰম এইবিলাকত ল'ব পাৰে এতিয়া আমাৰ ভাৰত দৰে নিৰশ চপৰা তেওঁ মানে ৰ'য়েলত এই জেবলিন দলিয়াই ত তেওঁ ইমান মানে এটা ভাৰতৰ নাম কঢ়িয়াই আনিছে বা দৌৰ হ'ওক
হয়।
আমি আমি মানে দৈনন্দিনভাৱে ৰা দৌৰ দৌৰ কৰিবই লাগে। দূৰ কৰিব লাগে, যাতে আমাৰ শৰীৰ টো ভালে থাকে আমাৰ শক্তি থাকে শক্তি ভালে থাকে। আমাৰ যাতে এলু এলেহুৱা ভাৱ নহয় তাৰ বাবে আমি ৰেগুলাৰ দৌৰ কৰিব লাগে আৰু বহুতো আজিকালি ধৰি লোৱা চৰকাৰৰ ফালৰ পৰা নিযুক্তি দিয়ে আছে ত' সেইবিলাকটো দৌৰ প্ৰয়োজন। বা লং জাম্প হওঁক বা তোমাৰ ধৰি লোৱা হাই জাম্প হওঁক এইবিলাক কৰিলে নিজৰ স্বাস্থ্যৰ বাবেও ভাল আৰু জীৱনত আমি ভৱিষ্যতত মানে এইবিলাক কৰি কিন্তু ধৰি ল আমি নিজৰ জীৱন এটা গঢ়ি ল'ব পাৰো আৰু এটা পদত নিযুক্তি হয় কিন্তে।
উম উম আৰু তোমাৰ মোৰ মতে মানে এই বিদ্যালয়সমূহত তোমাৰ উন্নত মানে খেলপথাৰ বা ধৰা সজুলি প্ৰয়োজন আৰু।
খেলৰ বিভিন্ন সামগ্ৰী আৰু তেওঁলোকে মানে ব্যৱস্থা কৰিব লাগে। আৰু ব্যৱস্থা কৰেও কিন্তু ল'ৰা-ছোৱালীবিলাক লাক যিহেতু এলেহুৱা সেই কাৰণে গুৰুত্ব নিদিয়ে। তেওঁলোকে মানে খেলিবেই ইচ্ছা নকৰে ম মোবাইলতে সোমাই থাকে। ইটউববিলাক, ভিডিঅ'চবিলাকে তেওঁলোকৰ মানে দৈনন্দিন কাম হৈ গ'ল।
হয় হয়। আৰু তোমাৰ খেলৰ বাবে তোমাৰ পুষ্টিকৰ আহাৰ বা নিয়মীয়া অনুশীলন কৰিব লাগে আৰু তোমাৰ মানে আৰু মানে তোমাৰ ভৱিষ্যতে মানে খেল খেলি মানে তোমাৰ অ।
উম। ধৰি লওঁক এনেকুৱা আমি এতিয়া দেহৰ কাৰণে ড্ৰাই ফ্ৰুট এইবিলাক এইবিলাক বস্তু খাব লাগে। আমাৰ শক্তি থাকে।
উম উম, হয় হয় আৰু তোমাৰ মানে কেনেহেন অ, মানে বহুত ল'ৰা-ছোৱালী এতিয়া তোমাৰ অ খেল খেলে মানে নিজৰ অ, সুনাম অৰ্জন কৰিছে।
অ, কৰিছে।
আৰু তোমাৰ মোক বহুত উম। আৰু মানে তোমাৰ আৰু সুযোগ পালে আৰু কৰিব লাগে মোৰ মতে।
হয়।
বুজিলা। আৰু সকলো ল ব ল'ৰা-ছোৱালী তোমাৰ মানে অ, উম আৰু সক সকলো ল'ৰা-ছোৱালী তোমাৰ মানে অংশগ্ৰহণ কৰিব লাগে যিকোনো খেলতে।
হয় হয়। অকল ফুটবল ধৰি লোৱা ফুটবল আৰু ক্ৰিকেট বুলিয়ে নহয় তেনেকুৱা বহুত বিভিন্ন ধৰণৰ খেল আছে আমাৰ। যেনে ভলীবল হওঁক বা বেডমিন্টন হওঁক হয়নে নাই কেৰম, দবা, তাৰপিছত তোমাৰ আছে ধৰি লওঁক দৌৰ দৌৰ প্ৰতিযোগিতা আছে। উম, লং জাপ আছে, হাই জাপ আছে।
উম।
এনেকুৱা বিভিন্ন ধৰণৰ খেলবিলাক খেলে আমাৰ, মানে ভৱি, ভৱিষ্যত প্ৰজন্মই বা বান, এতিয়া বৰ্তমান প্ৰজন্মই বহুতো সুনাম কঢ়িয়াই আনিব পাৰে। তেওঁলোকে খেল খেলিয়েই তেওঁলোকৰ জীৱন গঢ়িব পাৰে, বৰ্তমান সময়ত।
হয়, হয়।
হয়। যেনে আমাৰ বক্সিং আছে ধৰি ল। বক্সিং আছে, কাৰাটে আছে, এইবিলাকো এবিধ খেল। যেনে নিৰাজ গয়াত। তেওঁ এতিয়া বৰ্তমান সময়ত, তেওঁ আমাৰ ভাৰতৰ সুনাম কঢ়িয়াই আছে। বক্সিং খেলৰ জৰিয়তে।
উম, উম আৰু তোমাৰ উম, মোৰ মতে তোমাৰ সকলো অভিভাৱকে মানে ল'ৰা-ছোৱালীকে সৰুৰ পৰা মানে, যিকোনো খেল এটাৰ লগত মানে জড়িত ৰাখিব লাগে আৰু।
হয়, তেওঁলোকৰ নিজৰ তেওঁলোকৰ নিজৰ প্ৰতিভাবিলাক সৰুৰ পৰাই মানে গঢ়ি তুলিব লাগে। সৰুৰে পৰাই মানে উন্নত দিশত লৈ যাব লাগে। যোনটো দিশত যাব বিচাৰে। অকল পঢ়া বুলিয়ে নহয়, পঢ়িবও লাগিব কিন্তু খেল জগতখনতো তেওঁলোকক সোমাব দিব লাগে।
উম, উম।
সৰুৰ পৰাই যেতিয়া মানে খেল জগতৰ লগত জড়িত ৰাখিব, তেওঁ ভৱিষ্যতত সুনাম কৰিব পাৰিব।
উম, উম।
উম।
আৰু তোমাৰ সেই খেল খেলিলে তোমাৰ ধৰা মানসিক চাপ কমে বা পৰীক্ষাৰ সময়ত অলপ খেলি ললে মনতটো মানে পুনৰ সতেজ হৈ থাকে ধৰা। অ অ আৰু দিনটো পঢ়ি থাকিলে তোমাৰ মানে ক্লাছত মনোযোগ নাপায় যদি অলপ খেল খেলিহে বাহিৰৰ পৰা শাৰীৰিক ধুনীয়াকে তোমাৰ পঢ় মানে পঢ় পঢ়াত বহিবি এতিয়াও তাৰ মানে মনোযোগ বৃদ্ধিটো বাঢ়ি যায় আৰু
হয় হয় হয়
উম
দে ঠিক আছে বন্ধু ভাল লাগিল তোমাৰ লগত কথা পাতি
অ অ বহু কথা শিকিলো আৰু পৰা খেল ধেমালি বিষয়ে আৰু আৰু মানে উম আৰু তোমাৰ আজিৰ পৰা মানে মই প্ৰতি প্ৰতিদিনে তোমাৰ নিয়মীয়াকে মানে খেলিবলৈ যাওঁ যাম আৰু বা আন বন্ধু বান্ধবিকো মই আৰু কম আৰু তোমাক
হয় হয় হয় ময়ো মোৰ বন্ধু বান্ধৱীসকলক ধৰি লক খেলৰ প্ৰতি আকৰ্ষিত কৰি
অ অ ঠিকে আছে উম ধন্যবাদ।
হা